হেল্ল'।
হেল্ল'।
শুনিচানে?
হয়, শুনিছো।
অ', কি কৰি আছা?
মই আছো বহি।
অ', তোমাৰ চাউণ্ডটো ভালদৰে অহা নাই।
হেল্ল'। আহিছেনে শুনিছো।
কি কৰি আছা নাই নাই।
কি কৈছা শুনা নাই।
নাই এনেই আছো। তুমি?
মোৰ এই খবৰ এইকেইদিন বেছি
অ
ভাল নহয়।
কিয় কিবা হৈছে নেকি?
নাই কলেজ কলেজ ঘৰ কলেজ ঘৰ কলেজৰ লাইফত বিজি।
অ বাকী ঘৰত ভালনে সকলো?
ভাল ভাল। তোমাৰ?
মোৰো ভালে ৰ'বা। এই এইমাত্ৰ কামবোৰ কৰি আজৰি হৈ আহিছো মাত্ৰ।
আচ্ছা
পিছে আহ তোমাৰ কোৱাচোন খবৰ খাতি ভালনে?
ভালেই দিয়া। তোমাৰ কোৱা?
উম মোৰো ভালেই। ভাত পানী খালানে?
ভাত পানী কলেজৰ আহাৰ আগত খাই আহিছিলো এতিয়া এতিয়া একো খোৱা নাই। তুমি?
অ মই খাই আহিছো।
বাকী তুমি বাকী তুমি এনে তোমাৰ হবি কি তুমি কি কি কৰি ভাল পোৱা?
মই দিনটোতো পঢ়া শুনাৰ মাজতে ব্যস্ত থাকো তাৰ মাজতে যদি সময় পাওঁ। আ মই জিমলৈ যাওঁ আৰু লগতে গান শুনি ভাল পাওঁ। কবিতা লিখি ভাল পাওঁ এইবোৰেই।
নাই এতিয়া আকৌ হেৰি মোৰ কেতিয়াবা মই নভেল পঢ়ো কেতিয়াবা মই ড্ৰামা চাও আৰু কেতিয়াবা এনেই ড্ৰয়িং কৰো কেতিয়াবা মন গ'লে। সেইয়াই কৰি থাকো।
ত্তই আছে বাক কী হম কেনেকুৱা চলি আছে কলেজ লাইফ?
ভালেই চলি আছে। পাৰাখিনি কৰি আছো।
অ অ।
তোমাৰ ভাবা মতে হোৱা নাই কিন্তু এতিয়া ৰিজাল্টে ক'ব কেনেকুৱা হৈছে।
আত্চ্ছা থাৰ্ড চেমৰ ক্লাছ আৰম্ভ হ'লনে তোমাৰ?
অ অ হ'ল। তোমাৰ?
মোৰো হৈছে। তোমাৰ মেজৰ কিহত লৈছা?
মোৰ শিক্ষা বিভাগত মেজৰ আছে।
অ ঠিকে আছে সি শিক্ষা বিভাগ টো ভাল হয় আৰু মাইনৰ কিহত লৈছা?
মোৰ মাইনৰ পলিটিকেল চাইঞ্চ আছে অ
ঠিকে আছে দিয়া ভালদৰে পঢ়িবা
অ
ভাত পানী খালানে
ভাত পানী খালোঁ
অ বাকী তুমি আজৰি সময়ত কি কৰি ভাল পোৱা
আজৰি সময়ত ঘৰতে বহি থকা যায় কলেজৰ নেটৰ্ক
আচ্ছা ঠিকে আছে দিয়া নিজৰ লগতে ব্যস্ত থাকে আজিকালি বাৰু মানুহবোৰ আৰু লগতে সদায় মনটো পজিটিভ কৰি ৰাখিব লাগে বাকী গৰমৰ বন্ধত কৰ'বাত ফুৰিব যাম বুলি ভাবিছানে
গৰমৰ বন্ধুত যাম বুলিতো ভাবিছো ফেমেলীৰ লগত তুমি
ময়ো ময়ো মাজুলীলে যাম বুলি ভাবিছো এইবাৰ ফুৰিবলে
ময়ো চাগে আইতাহঁতৰ ঘৰলে যাম
আচ্ছা বাকী তুমি নতুনকৈ অহা অসমীয়া চিনেমাখন চালানে নাই
নাই চোৱা, তুমি চালা?
মই চালো খুব ভাল হৈছে তুমিও চাব পাৰা
চাব লাগিব ৰ'বা
অ বাকি আজিকালিটো ডিজিটেল যুগ চৰ্ত কণ্টেন্ত ক্ৰিয়েচন তুমি বাৰু এইবোৰ ভাল পোৱা নে
টো পাওঁ কিন্তু সময়ো নিমিলে কৰিবলৈ তুমি
অ ময়ো ভাল পাওঁ চাই কিন্তু মানে আজিকালি উম যুগটো বেছি মানুহবোৰে মোবাইলৰ মাজতে সোমাই থাকে তেওঁলোকে মোবাইলৰ মোবাইলতে চব কাম কৰে দিয়াচোন আজিকালি যাৰ বাবে মানুহে নিজক সময় দিবলৈও নোৱাৰে নহয় নে
সেইটোৱে
অ বাকী তোমাৰ খোৱা বোৱা কিবা উম ভাল লগা আছে নে মানে তুমি কি খাই ভাল পোৱা
প্ৰায় অসমীয়া সাঁজে ভাল পাওঁ তুমি
মইয়ো তেনেকে মাছ তাৰপাছত মাংস তাৰপিছত লোকেল কুকুৰাৰ মাংস এনেকেই ভাল পাওঁ অসমীয়া খাদ্যৰ তাৰপিছত পিঠা পনা এইবোৰ দৈ চিৰা এইবোৰ এইবোৰ ব্ৰেকফাষ্টৰ বাবে বেষ্ট হয় আৰু এইবোৰে আমাৰ হেল্থটোও ভালে ৰাখে।
হয় দিয়া মই যোৱাকালি গাখীৰ, চিৰা খাইছিলোঁ বহুত টেষ্টি আছিলে। শুনি আছোঁ। তুমিও খাই ভাল পোৱা নে।
উম ভাল পাওঁ মইও এইবোৰে খাওঁ ৰাতিপুৱাৰ সময়ত বেছি ভাগ। আৰু বনাবলৈও বেছি সময় নালাগে যিহেতু। বাকী আমাৰ অসমৰ কিমান বিভিন্ন ধৰণৰ। উম খাদ্য আছে যিবোৰে। আম যিবোৰৰ বাবে আমাৰ অসমখন চহকী নহয়নে কিন্তু। যিবোৰ অসমীয়া খাদ্য খালে আমাৰ জীৱনটোত যিমান শান্তি পোৱা যায়, তেনেকুৱা বাহিৰৰ বিদেশী খানাবোৰত পোৱা নাযায়।
তাকেই। খাদ্যৰ বেষ্ট হয় বুলি ক'ব লাগিব।
অঁ। ঠিকে আছে আজি তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু।
ভাল লাগিল তোমাৰ লগত কথা পাতি।
পিছে তোমালোকৰ এতিয়া স্কুল কলেজ হৈ আছে নে?
অঁ হৈ আছে, তোমালোকৰ?
আমাৰো কলেজ চলিয়ে আছে। যথেষ্ট গৰম যদিও কলেজটো আহিবই লাগিব।
তাকে গৰম দিলেওটো আহিবই লাগিব। কলেজ কলেজ এটেনডেঞ্চৰ বহুত কম্পালচাৰী হৈ গৈছে।
তাকেই সেইবাবে এটেনডেঞ্চৰ বাবে আহিবলগীয়া হয়। আৰু ইমান দূৰৰ পৰা আহিব লাগে বাছতে বহুত সময় গুচি যায়।
তাকে। আৰু যেতিয়া ক্লাছটোত। ফেজি আহি নাপায় তেতিয়া হ'লে মল এটেণ্ডেন্স পোৱা নাযায়।
অ এটেণ্ডেঞ্চৰ বাবে আচলতে কলেজত আহিবলগীয়া হয়।
আগতে এইবোৰ চিষ্টেমে নাছিলে।
অ আৰু এতিয়াতো ছেভেন অ পয়সত্তৰ শতাংশ শতা। উপস্থিত থাকিবই লাগিব নহ'লে তোক পৰীক্ষা দিবও নিদিব।
হয় দিয়া।
পিছে তুমি? তোমাক দেখিছো আজিকালি তোমাৰ স্কিনখন বহুত গ্ল' কৰি থাকে কিবা নতুনকৈ। প্ৰডাক্ট লগোৱা কৰিছা নেকি?
প্ৰডাক্টটো মই বেছি ব্যৱহাৰ নকৰোৱেই। কিন্তু কেৰিং যিহেতু বা। নৰ্মেল ক্ৰীম -চীম সানা যায়েই তোমাৰ?
অ নাই মইও তেনেকেই। উম ব্যৱহাৰ নকৰো।
একদম ফেচটো ডাল হৈ গৈছে সেইবাবে সুধিলো তোমাৰ স্কিনখন বহুত গ্ল কৰি থকা দেখিছোঁ।
উম
বাকী খা তুমি কিবা ডাইট ফল' কৰা নেকি?
ডাইটটো মোৰ ইমান ভাল নহয় নৰ্মেল যেনেকে তিনি সাজৰ ভাত আৰু গধূলি বা ৰাতিপুৱা সেইখিনিয়ে চলে আৰু তোমাৰ
নাই মইয়ো তেনেকে একো ডাইট ফলো কৰা নাই এই নৰ্মেল আমি যেনেকে ভাত খাওঁ তেনেকেই আৰু ৰাতিপুৱা চাহ তেনেকৈ দৈনন্দিন জীৱন যাপন কৰি আছোঁ আৰু পিছে আজি তোমাৰ লগত কথা পাতি ভাল লাগিল পিছলৈও এনেদৰে কথা পাতিম
হ'ব দিয়া ঠিক আছে তোমাৰ লগতো কথা পাতি ভাল লাগিল
অঁ ঠিক আছে ৰাখিছোঁ